অ'
অ'হেল্ল'
অ' মোৰ মাততো আহিছেনে?
অ' আহিছে তোমাৰ মাততো।
অ'-অ' আচ্ছা-আচ্ছা কি কৰি আছিলা?
অ' মই যে মই তোমাৰ এনেই বহি আছোঁ বহি আছিলোঁ ইমান গৰম বতৰ হৈছে, তুমি কি
অ'-অ' তুমি মই এইমাত্ৰ গা ধুই আহিলোঁ আৰু তাৰপিছত ভাবিলোঁ অলপ এটা কল কৰি দিওঁ বহুত দিন কথা পতা নাই, সেইটোৱে
ভালে কৰিলা দিয়া মই তোমাক ফোন কৰিম-কৰিম কে ভাবি আছিলোঁ।
অ'-অ' এই আজিকালি টাইমেই নেপাওঁ নহয়। তুমিও ব্যস্ত চাগে ন', উম। বাৰু হেৰি আজি এটা মানে টিভি শ্ব' দেখিলোঁ।
বা কি কৈছা তোমাৰ মাতটো শুনা নাই।
অ'-অ' এতিয়া আহিছে?
অ' এতিয়া আহিছে।
আচ্ছা-আচ্ছা। অ' মই কৈ আছিলোঁ এটা মানে টিভি শ্ব' চাই আছিলোঁ মানে একদম পুৰানা অ' পুৰণা দি আছিলে এই-এই ৰিছ ৰিষ্টা ক্যা কেহলাতা হ্যায় যে
অ' সেই চিৰিয়েলখন ষ্টাৰ প্লাছত দিছিলে নেকি ন।
অ'-অ'-অ' ষ্টাৰ প্লাছত দিছিলে, যেতিয়া ৰাতি ৰাতিপুৱা আৰু একদম পুৰণা এপিচডটো দেখাই আছিলে।
সেইখন কিমান বছৰ হ'ল ওলোৱা?
এইট এইটো কি এতিয়াও চলি আছে নিকি?
মানে, মোৰ মতে চা হেৰী কি কয়? বেলেগ বেলেগ এ এনেকুৱা কিবা খণ্ড মানে কি বুলি কওঁ এতিয়া বেলেগ বেলেগ নতুন মানে প্ৰজন্ম লৈ কিনে সিহঁতৰ ল'ৰা- ছোৱালী। অ' সেনেকে মানে দীঘলীয়া-দীঘলীয়া কৰি-কৰি গৈ আছে।
অ এইটোতো মই বহুত সৰু থাকোতে চাইছিলো মানে ধৰি লোৱা। টু থাউজেণ্ড, উম ছেভেন এইটোতো আছিলেই। এইৰ আগৰো ষ্টাৰ্ট হৈছিলে নেকি
সেয়াই কিমান বছৰ
উম কিমান বছৰ এতিয়াও চলিয়ে আছে চাগে।
বিছ বছৰ ধৰি ওপৰ হৈ গ'ল।
অহ। কেনেকে টানি টানি চলিয়াই আছে।
উম, আগতে টিভি যেতিয়া প্ৰথম প্ৰথম টিভি ওলাইছে, তেতিয়াটো বেছি একো নাছিলে। তেতিয়া মহাভাৰত আছিলে আৰু নিউজ দিয়ে আৰু দূৰদৰ্শন কেন্দ্ৰত।
উম উম।
ছিলা নেকি আগতে?
কোনটো কোনটো?
দূৰদৰ্শনত যে দিয়ে, গালি গালি, চিম চিম, সেইবিলাক চাইছিলা?
গালি গালি, চিম চিম, কিন্তু কাৰ্টুন হয় নেকি? মই একদম পাহৰি থাকিলোঁ। মানে শুনিছোঁ।
হয় হয়।
অ অ অ। আচ্ছা আচ্ছা।
আগতে কাৰ্টুন বুলিবলে সেইখন প্ৰথম কাৰ্টুন আৱ তেতিয়া কেবুল নাছিলে যে। কেবুল টিভি এয়া এয়াৰটেল, টাটা স্কাই। এইবিলাক নাছিলে আৰু। তেতিয়া মানে তোমাৰ দূৰদৰ্শনতে মানে দেখাই আৰু সেইবিলাক।
অ অ মোৰ কিন্তু মনত আছে। গালি গালি, চিম চিম, গালি গালি। কিন্তু মোৰ কিন্তু একদম মনত নাই যে কাৰ্টুনটো কেনেকুৱা আছিল। মই চাগে একদমেই সৰু আছিলোঁ নেকি
অ, সৰু আছিলা চাগে। একো নাই তুমি এতিয়া মোৰ ইণ্টাৰনেটত মাৰিলে পাই যাবা।
উম উম পাই যাম চাগে সেইটোৱে। মোৰটো, উম। অ এই মাত্ৰ কৰিলোঁ আৰু। তুমি কৰিলা?
কৰিলোঁ কৰিলোঁ। এতিয়া আকৌ লাঞ্চৰ কাৰণে তোমাৰ ভাত পানী বনাবলৈ হৈ গ'ল। এয়া চব্জি কাটিমে এতিয়া মই।
অ অ সেয়াই মই এতিয়া বঢ়াম আৰু ভাতটো। চব্জি আছে। উম, উম, উম, উম। এই গাজৰৰ হালবা বনাইছিলোঁ। চাটনি বনাইছিলোঁ আৰু অলপ হেৰী তৰকাৰী বনাইছিলোঁ। মানে চ'চ নাই।
অ, ভালে ভালে চজিনা চজিনা তোমাৰ শৰীৰৰ কাৰণে বহুত ভাল, খাব লাগে চজিনা। ফাইবাৰ থাকে বহুত। হয় হয়।
তাকে আজিয়ে মানে ইমান এটা তা খাচ বনোৱা নাই আৰু অলপ আৰু। এয়াই, উম।
এই গৰমত তোমাৰ বনাবলৈও বহুত হেৰী লাগে নহয়।
অহ অহ। সেইটোৱে ৰান্ধনা ঘৰটো মানে একদম গৰম হৈ যায় তাৰমানে। গৰম ধোৱা মুখত আহি আছে
তাকে আকৌ থিয় হৈ থিয় হৈ ঘামি ঘামি বনোৱা
উম উ উম পঢ়িবও নোৱাৰি সেইটোৱে সেইটোৱে
চৰ্ট কাট কৰি থোৱাই ভাল। অ' ফেনো চলাব নোৱাৰি। মই তো ভালু হেৰী ভালু বোলে ভাত। আহা আলু, নিমখ এনেকে ঘি দি সেনেকে খাবলৈও ভাল গৰমখনত।
অ অ একদম একদম কিমান টেষ্টি লাগে।
অ'! সেনেকে আৰু তোমাৰ একো অপকাৰো নহয়। মানে বেছি মছলা তেল জাতীয় খালে কেতিয়াবা গা চা বেয়া কৰে নহয় এইবিলাক- খালে মানে তোমাৰ পেটতো ঠাণ্ডা হৈ থাকে আৰু গৰমত পানী ভাত খালে তো' আৰু ভাল লাগে।
অ'!
উম খালি গো ৰাতি এক ৰাতি তুমি থৈ দিব লাগিব। পানী দি কেনে ফ্ৰিজত থোৱা বা এনেই তুমি মাটিৰ পাত্ৰ হলে বেছি ভাল আৰু
আচ্ছা আচ্ছা এই পানটা ভাত বুলি কয় যে সেই
অ হয় হয় পানটা ভাত হয় হয় আমি পানী দিয়া ভাত বুলি কও
আচ্ছা আচ্ছা অকে অকে উম
বহুতে পইতা ভাত বুলিও কয়
অ অ শুনিছো শুনিছো
অ সেইয়াই আৰু সেইটো খালে মানে তোমাৰ পেটতো ঠাণ্ডা হৈ থাকে গোটেই দিনটো কাৰণে এতিয়া খেতিয়কসকলে যেতিয়া এ এই গৰমত খেতি কৰিবলৈ যায় তেতিয়া তেওঁলো কে এনেকে পইতা ভাত লৈ যায় জলপান হিচাপে খাবলে
উম হম উম আৰু বহুত মানে এনাৰ্জি পাই তাৰমানে কাম কৰিব উম পুৰা কাৰ্বহাইড্ৰেট আছে যে সেইটোৱে উম
পিছে এইকেইদিন কৰ'বাত ওলাই গৈছা
অ কালি অলপ ওলাই গৈছিলো তাৰমানে মোৰ দাদা মানে মানে অলপ কাম আছিলে তাৰ পিছত এই গাড়ী লৈ কিনে অলপ মল চলত ফুৰিলো আৰু মানে বহুত দিন হৈছে যোৱাই নাই ক'তো সেইকাৰণে এনেকা মলত গৈছো আৰু সেইটোৱে
অ আজি আকৌ মোৰ পুৰণা একদম সৰু কালৰ বান্ধৱী এজনী আৰু বান্ধৱ মানে লগৰ এজনে বন্ধু এজনে এই গধূলি মাতিছে চাহ একাপ খাবলে হোট হোটেল এখন আছে ওচৰতে হেই তালেকে
উম হুম
বহুত বছৰ লগো পোৱা নাই সেই লগ কৰাও হব কথা বতৰা পতাও হব সেইয়াই আৰু আগতে সে সিহঁতিও ইয়াত নাথাকে বাহিৰত পঢ়ি আছে
অ সেইয়াই এটা ইউনিয়ন হ'ব আৰু
ইউনিয়ন হ'ব অ এ এ এ লগৰ জন পঢ়ে মধ্য প্ৰদেশত তাছত লগৰ জনী পঢ়ে শ্বিলঙত মই আকৌ ইয়াত সেয়াই আৰু ডিব্ৰুগড়ত দূৰ দূৰ
তুমি হম হম বাৰু তুমি কি কৰিবা বুলি ভাবিছা ভৱিষ্যতত
ভৱিষ্যতত মই শিক্ষক হম বুলি ভাবিছো নহলে মনোবিজ্ঞান যোনটো কাউঞ্চিলাৰ থেৰাপিষ্ট
উম হম উম।
সেয়া ভাবি থৈছো যদি ভবা মতে নহয় তেতিয়াহ'লে আৰু ডাকঘৰতে এপ্লাই কৰিম বুলি ভাবিছো আৰু।
অহ।
তুমি
ঠিকে ঠিকে ময়ো এনে এতিয়াতো গ্ৰেজুৱেচন হ'ল এতিয়া মই মানে অলপ ইন্টাৰশিপ কৰি আছিলো।
হা হা
আৰু চাইডত ডিপ্ল'মা কৰি আছিলো এই চাইকলজিষ্ট ত মানে এনেকে ট্ৰেইনিং। ত চাও আৰু কি হয় কি নহয়? মানে আজিকালি উম।
ডিগ্ৰীৰ ৰিজাল্ট কেতিয়া দিব বাৰু
ডিগ্ৰীৰ ৰেজাল্টটো একমাহ পিছত দিব নেকি?
অ সময় আছে তেতিয়াহলে। এই সময়খিনিত আৰু ভালকে যদি কিবা ইণ্টাৰ্ণশ্বিপ কৰিব পাৰো তেতিয়াহলে ভালেই। নিজৰ এক্সপিৰিয়েঞ্চো বাঢ়িব হয়নে।
অঁ অঁ একদম। এটা ইণ্টাৰ্ণশ্বিপ অ এটা ইণ্টাৰ্ণশ্বিপ আছে হা যোনটো মানে অনলাইনত কৰিব পাৰা আৰু চাৰ্টিফিকেটো পাবা অ অ। সেইটো কৰিবা নেকি? সেইটো এটা এইটো মানে মই মানে ইনষ্টাগ্ৰাম চাওঁতে চাওঁতে মানে মোৰ মানে আহি থাকে ত' মই মানে তাতেকে চালোঁ হা পষ্ট এটা আহিল ইণ্টাৰ্ণশ্বিপ। কৰিবা নে একদম ফ্ৰি আৰু চাৰ্টিফিকেট ও মোৰটো মানে সেনেকেই মানে একদম শখ হৈ গৈছো বা। ফ্ৰিত দিব আৰু চাৰ্টিফিকেটো দিব আৰু সেইটো মানে হস্পিতাল মানে নামি হস্পিতাল হয় বলে একদম। অ তাৰপিছত মই সেনেকেই চালো। তাৰপিছত সেনেকে লিং দিয়ে যে ডি এম কৰিলে যে লিংটো দিয়ে।
অ, অ, অ, হয়, হয়।
সেনেকে মানে ৰেজিষ্টাৰ ৰেজিষ্টেছন লিংক দি দিছিলে মোক। ত সেনেকে ৰেজিষ্টাৰ কৰি তাৰ পিছত মই মানে এই আৰম্ভ হৈছিল আৰু কেইদিন মানৰ পিছত সেই ইণ্টাৰনশ্বিপটো মানে কৰি আছো। চ' তুমি যদি কৰিব পাৰা তেতিয়াটো আৰু ভাল।
অ মই কৰিম মানে আহ। টাইমটো মানে কেইটা বজাত হয় মানে?
সেইটো তিনটাৰ পৰা ছয়টা।
অঔ
বম মানে অ অ অনলাইন কিন্তু অ, অ, অ একদম ভাল কিন্তু মানে বহুত মানে সময় লাগে আৰু। সময় মানে কি তুমিতো চাপজ কৰিছা তিনটাৰ পৰা ছয়টা ন। তাৰ পিছত এটা এচাইমেন্ত দিব সেই এচাইমেন্ত ন গোটেই দিনটো মানে কভাৰ হৈ যায় তাৰমানে সেইটোৱেও তাৰ মানে অ লিখিবও লাগে তাৰ পিছত এম চিকিও থাকে। মানে ধৰি লোৱা অম মানে তাত চিনাৰীও থাকিব ঠিক আছে। চিনাৰীও থাকিব মানে চব ধৰি লোৱা আজি যোনটো শিকাই সেই শিকোৱাৰ ভিতৰতে টপিকটো মানে ত, সেই সেনেকুৱা এটা চিন দিব যে এনেকুৱা এনেকুৱা এটা পেচেণ্ট আহিছে, এনেকুৱা ক্লিনিচিয়েল ত তুমি কি কৰিবা? সেনেকুৱা টাইপ আৰু ত' সেনেকুৱা কৰিব লাগিছিল যে। মানে ইয়েচ ন বা মাল্টিপল চইচ কুবেচন হেনেকুৱা আৰু উ সেনেকে দিব লাগে উম। তাৰপিছত এটা লাষ্টৰ এটা কুৱেশন থাকে যোনটো বহুত মাথা খাই তাৰপা সেইটো কিবালিফেটিভ কুৱেশন বুলি কয়। মানে তোমাৰ অঁ, সেইটো আৰু মানে বহুত। ভাবি ভাবি লিখিব লাগে।
অঁ। সেইখিনি এতিয়া তুমি এতিয়া ভালকে বুজি ল'লে এতিয়া তুমি সেইখিনি প্ৰেক্টিচ হৈ যাব। তুমি পিছত, খিনি তোমাৰ কামত আহিব। অ তুমি মোক দিবাচোন দেই, দিটেলচ খিনি ময়ো হেৰী কনটেক্ট কৰিম চাওঁ কৰিবলে যিহেতু ফ্ৰীতে ইমান, খিনি সুবিধা দিছে ন। সুবিধাটো ল'ব লাগে আমি উম, বাকী ছাৰ বাইদেউ সকল ভালনে?
অ অ ভাল ভাল। সিহঁতে মানে চে চেইঞ্জ হৈ থাকে। যোন স্পিক, কাৰ হয়, সেইকেইটা অলপ চেইঞ্জ হৈ থাকে। কিছুমান আছে সিহঁতে মানে হোষ্ট কৰে সিহঁত, মানে আছেই মানে আৰু বহুত ভাল হয় মানে। শিকাই আৰু ভালকে প্ৰেজেন্টেছন সেইবিলাক দিয়ে। উম কথাটো হ'ল যে তুমি যদি কৰিলা হা তুমি যদি কৰা আৰু তেতিয়া মানে তুমি পুৰণা ভিডিঅ কেইটাও চাব পাৰা সেনেকে এতেনডেচো দিব পাৰা। পুৰণাটো ত' সেইকাৰণে আৰু ভাল হয়। তুমি মানে প্ৰথম পৰাই কৰিব পাৰা আৰু
অ কৰিম কৰিম তুমি মোক দিটেলচ দিবা। পিছে কিমান দিনীয়া হয় কৰ্চটো?
পোন্ধৰ দিন, মানে পোন্ধৰ তাৰিখ লৈ। সেইটোৱে সেইটোৱে উম। অ অ এক তাৰিখৰ পৰা কৰি আছোঁ। কিন্তু মানে আমনিও লাগে নাই তিনি ঘন্টা হৈ যায় ন তাৰ পিছত ভাবি থাকো যে পিছত, চাম আৰু পিছত মানে একদম ডাবল স্পীড কৰি চাব পাৰি ন। নহ'লে ইমান লাহে লাহে কৈ থাকে মানে সেইয়াই আৰু
অ, আচলতে তেওঁলোক সেই, তেওঁলোকে যাতে সকলো ল'ৰা ছোৱালীয়ে বুজি পায় সেইটো সেইকাৰণে লাহে লাহে কয়।
অ অ সেইটোৱে হয়। উম হোম হোম আৰে জানা।